অ' নমস্কাৰ। অ' মই তেনেকে একো কৰা নাই, চাহ খাই উঠিছো। তুমি কি কৰি আছিলা?
মই চাহ খায়ে উঠিছো ৰবা এইমাত্ৰ। আৰু কি বুলি কয় এনে তুমি কি কি থলুৱা খাদ্য খোৱা এনে এনে অলপ জানিব বিচাৰিছিলো।
থলুৱা খাদ্য মানে এতিয়া কব গ'লে অ বিভিন্ন ধৰণৰ এইবোৰ শাক, অসমতটো শাকৰ কাৰণে প্ৰচলিত ক'ব পাৰা বিভিন্ন ধৰণৰ শাক বাৰীতে লাগে আমাৰ, তাৰ পিছত অ' এ লাই লাই লাই শাক গাহৰি লাই শাক গাহৰি আপুনি তুমি শুনি চাই চাগে তাৰপিছত বেম্বু শুটৰ লগতো গাহৰি বে বেম্বু শুটৰ লগতো গাহৰি তেনে ধৰণৰ খাদ্য মোৰ খুব বেছি প্ৰিয়। মানে মাংস মই ভাল খাই বহুত ভাল পাওঁ আৰু, তিল মাংস
কেতিয়াবা হয়, অ' অ' তুমি কেতি এ ব বনভোজ লেতো গৈছা মই জানো মানে অনুমান কৰিছো আৰু তুমি তাই কি কি খাই
বন্ধ বনভোজ বা মই অ বনভোজ মানে কি আছিল? মানে মই
পিকনিক। চাপজ
অ' পিকনিক অ' বনভোজ অ' সেই অ' তাতে মানে সেয়ে আৰু পিকনিক হ'লে পিকনিকত আৰু কেনে ৰাতিপুৱা আমি নিজৰ আহাৰ আহ ৰাতিপুৱা আমি এইবোৰ ব্ৰেড এইবোৰ লৈ যায় এইবোৰ কিবা কিবি খোৱা হয়, তাৰ পিছত আহ আমাৰ মুখ্য খানা খাদ্য যদি তাত কওঁ। মাংস থাকে হাঁহ থাকে তাৰপিছত ছাগলীতো থাকিব পাৰে। ভাত থাকে। তেনেধৰণে বিভিন্ন চালাদ থাকে অ
অ ব্ৰেড বাটাৰ কণী কল এইবিলাক খাওঁ আৰু আমি হেনে
সেই ডিম কণী তাৰপিছত এ সেই তেনেধৰণৰ খাদ্য থাকে আৰু পিকনিক কি বনভোজবোৰত
অঁ বনভোজত হয় হয়। আৰু এটা কথা মই এটা অনুমান কৰিছো যে তুমি তুমি আৰু মই মানে। আমি দুটাই মাংস খাই বহুত ভাল পাওঁ। যেনেকে তোমাৰ গাহৰি গাহৰিত টো বৰ খাওঁ আমি দুটাই হয়ে নে।
অ ত খোৱা নে গাহৰি ও তুমি অ
গাহৰিতটো খাওঁ খাওঁ এ এনে তোমাৰ লপা বা লাই শাকৰ গাহৰি বা তোমাৰ বেম্বছত যিটো ক'লা আৰু লগতে আৰু কি আছে তোমাৰ আৰু গাহৰি পুৰা আছে অ তিলৰ আছে অ তিলৰ গাহৰি কচুৰ কচুৰ সৈতে গাহৰি আছে
কচু তাৰ পিছত কল কল পাত কিবা এটা থাকে কল কল দিল নেকি কল দিল নে কি কয় মোৰ ভালকে মনত অহা নাই কিন্তু অ ঠিকে এই কি মাংস জাতীয় খাদ্য খাই খুব বেছি ভাল লাগে মানে
ভাল লাগে হয় হয়। অ', আৰু তোমাৰ কোমোৰাৰ সৈতে হাঁহ হয়নে অ', অ'।
আৰু এনে তোমাৰ মাছ ভাল লাগেনে?
অ', মাছ- মাছ ভাল লাগে তোমাৰ এই ঘৰত যদি তোমাৰ নৰসিংহৰ পাতৰ সৈতে যে বনাই।
অ', সেইটো খুব বেছি মানে জুতি লগাই মানে খাব পাৰি আৰু এনেকা খাদ্য।
অ', তোমাৰ অ', কুচিয়া মাছতটো খোৱানে এনে?
অ', কুচিয়া মাছটো মানে কথাটো আজিকালি খাওঁ কিন্তু মানে আগত ভয় খাইছিলো মানে এইটো সাপ সাপৰ নিচিনা ন অলপ দেখাত মোৰ ঘৰত মানে মায়ে বনাবলে অলপ অসুভা অসুবিধা পায় মানে অলপ।
হয়-হয়, ঠিক। হয়- হয় তাকে -তাকে মোৰো ভয় লাগিছিল আগতে মানে কি মাছে খাই আছো নে কি খাই আছো এনেকুৱা অ', আৰু।
টি ভাল মই শুনিছো কুচিয়াটো মানে তোমাৰ তেজৰ কাৰণে ব্লাডৰ কাৰণে খুব বেছি ভাল আহ খুব অ', আইৰন আছে আৰু বহুত ভাল।
হয়- হয় অ', আৰু তুমি এইবিলাক খাইছা নেকি পলু খাইছা নেকি পলু খা
পলু মই শামুক খাইছো কিন্তু মই পলু ইমান বেছি খাই পোৱা নাই। পলু খেতি চাগে অসমৰ জনজাতি বোৰৰ মাজত খুব চলে মানে আহোমসকলে হৈ গ'ল। বা বড়ো সকলে হৈ গ'ল।
হয়, ঠিক -ঠিক, মই -মই কিন্তু খাই পোৱা নাই দেই মোৰ বন্ধু এজনে খাইছিলে এবাৰ মোৰ মানে খাব নোৱাৰিলো আৰু।
এ পলুতটো অলপ ভয় লাগে শামুখটো বাৰু অলপ ঠিকে আছে কিন্তু ফলু পলু। টো মানে অলপ ভয় লাগে। তেনে জাতীয়ৰ খাদ্য কিন্তু নত নৰ্থ ইষ্ট। উত্তৰ যদি আমি উত্তৰ পূৰ্বৰ খাদ্যৰ কথা কওঁ তেনেধৰণৰ খাদ্যবোৰ বহুত বেছি প্ৰচলিত আপুনি যদি। শ্বিলঙৰ ফালে যাওক নাগালেণ্ডৰ ফালে যাওক তেনেধৰণ। তেখেতসকলৰ জনজাতীয় খাদ্যবোৰত পলু তাৰপিছত শামুক হৈ গল তাৰপিছত বিভিন্ন কীট পতংগও থাকে ক'ৰবাত দেখিছো।
হয় -হয় একদম -একদম আৰু তোমাৰ লগতে তুমি যদি দক্ষিণ পশ্চিম এছিয়াৰ ফালে যোৱা। ভিয়েটনাম তাতেতো আৰু তাকে- তাকে ঘৰিয়াল খাই হয় -হয় -হয়। হি-হি মানে অ', তাকে- তাকে। সেইটোয়ে আৰু আ-ৰু লগতে আজিকালি এনেকুৱা দেখা যায় আমি ধৰি লোৱা চীন দেখি প্ৰিয় খাদ্য যেনেকৈ চাওমিন খাওঁ আৰু। তোমাৰ নেপালী খাদ্য যেনেকৈ দ্ৰাম্পলিং ম'ম' হয় -।
হয়।
অ', দাৰ্জিলিং মম' কিবা কিবি ম'ম' খাওঁ আৰু জিকি হয়।
এই মানে এইবোৰক মানে আমাৰ কি কয় ভাৰততো মানে আদৰি লৈছে আৰু মানে এটা ভাৰতীয় আ কি ভাৰত ম মানে ইণ্ডিয়ান ষ্টাইলত মানে সে সেইটো মি মিহলি হৈ গৈছে।
অ' যেনেকে গাহৰিৰ সৈতে বনাই আজিকালি আগতে নাছিলতো।
আৰু গাহৰিটো মানে অ' গাহৰিটো আজিকালি বহুত বেছি চ চলে মানে আগতে মানে মানুহে গাহৰি খোৱা বুলি ক'লে অলপ বেছি অলপ সেয়া কৰে আৰু মানে অ' ভাল নাপায় মানে বস্তুটো কিন্তু আজিকালি বহুত চলোৱা হৈছে ইণ্টাৰনেটৰ যোগেদি প্ৰচলিত হৈ গৈছে গাহৰিতো।
হয় - হয় - হয় -হয় প্ৰকাশ পাইছে আৰু অ'।
আৰু এনে খাদ্যক অঁ। খাদ্য যদি কোৱা তোমাৰ কিহৰ মানে নৰ্থৰ খাদ্য যেনেকে এইবোৰ। কিবা কিবি থাকে চলে ভাটোৰে থাকে তাৰ পিছত,,, কুলচা কিবা বিভিন্ন পাঞ্জাৱৰ ৰিপিনৰ খাদ্য থাকে লাচি এইবোৰ বেছি ভাল লাগে নে দক্ষিণৰ এইবোৰ কি কয় বাৰা। দোচা ইডলি এই তোমাৰ কৰ খা খাদ্য বেছি ভাল লাগে।
মোৰ এনে উত্তৰৰ ফালৰ খানটোৱে বেছি ভাল লাগে যেনেকে ৰুটি খাই তাতে ঘেউটো বেছি চলে হয়।
অঁ! খেউতো বহুত বেছি চলে মুখ্য খাই,,, চো চাগে ফচল তেখেতসকলৰ ঘেৱেই।
খেহু হয় অ' আমাৰ ফালে কিন্তু ধানটো বেছি হয় আমাৰ চহৰৰ বা অসমৰ ফালে। হয়ঁ হয়ঁ অঁ।
বেছিকে খাই যিহেত তো ঠিকে কৈছে আপুনি।
হয়ঁ হয়ঁ আমি ভাতৰ হিচাপত আমি পোলাও বা বিৰিয়ানী এইবিলাক আদৰি লৈছোঁ আৰু আজিকালি। অঁ, আৰু আগতে বাৰু পইতা ভাত খাইছিলোঁ।
অ' পইতা ভাততো ভি ইন্দোম। মানে। আহ আপুনি যদি এতিয়া মানে এতিয়াতো গৰম দিন চলি আছে পইতা ভাত কিন্তু বহুত ভাল কি গৰম দিনত খাবলৈ কাৰণ। আহ এইটো হজম কৰাটো ইমান টান নহয় আৰু যিহেতু পানীৰ লগত। মিহলি কৰি কৰি খোৱা হয় আৰু নিজৰ গাতটোকো অলপ ঠাণ্ডা দিব পাৰে।
হয়ঁ হয়ঁ অ' তাতে আৰু তুমি ভুট জলকীয়াৰ আচাৰৰ তেল অলপমান সান মিহলি কৰি লোৱা আৰু বেছি সোৱাদযুক্ত হৈ যায় আৰু।
অঁ আৰু বিৰিয়ানী অ' কওক।
বিৰিয়ানী কি ক'লা?
বিৰিয়ানী এনেতো বিভিন্ন প্ৰকাৰৰ থাকে এটা হায়দৰাবাদী হৈ গ'ল তাৰপিছত কলকাতা বিৰিয়ানীও হৈ গ'ল। আহ আৰু আফগানী বিৰিয়ানী। এ তেনেধৰণৰ মোক যে অঁ সেই হায়দৰাবাদীটো আটাইতকৈ বেছি ভাল লাগে তাতচে কণীটো নাথাকে কণী মই যিমান শুনিছোঁ।
হয়ঁ হয়ঁ কনি কলকাতা বিৰিয়ানীটো তোমাৰ কনী থাকে হয়ঁ।
অঁ' হায়দৰাবাদীটোত কণী নাথাকে।
নাথাকে অ' হায়দৰাবাৰী বিৰিয়ানীটো তোমাৰ কমলা কালাৰ তাতে গম
অঁ তাতে মানে হে গম পায় আৰু অলপ। এই কালাৰটো হালধীয়া অলপ। হালধীয়া নহয় মানে অঁ কমলা ঠিকে।
অঁ আৰু এতিয়াতো তোমাৰ ফল মূলৰ দিন চলি আছে।
অঁ ফল মূলৰ চিজন কল ক'ব গ'লে এতিয়া অসমত থকা মানুহবোৰৰ কাৰণে আম,,, তাৰপিছত কঠালটো খুব বেছি চলে এইপিনে আৰু খ,, কঠাল এনে ফলটো বেছি মানুহে মানে খাই পোৱা নাই আজিলৈকে মানে ভাৰতৰ বাহিৰৰ মানে ভাৰতত খুব বেছি আ গজে আৰু মানে তাৰ গছ টো কঠালত তাৰ পিছত আহ তাৰ কমলা হৈ গ'ল এ কমলা নহয় বাৰু কমলা ঠাণ্ডা দিনত বেছি হয়। অঁ আম তাৰপিছত অ অনাৰসো খুব খুব বেছি।
আনাৰস হয় হয় আৰু আজিকালি মানে হয় আৰু আজিকালি মানে কিয় এবেকাডো এইবিলাকো বহুত প্ৰচলিত হৈছে আমাৰ অসমৰ ফালে
ফ্ৰুট কিবা কিবি এইবোৰ বহুত কিবা কিবি।
হয় আৰু তোমাৰ কিবি বুলি এটা ফল ওলাইছে।
কি‌ বুলি এটা আছে। সেইটো তাৰপিছত।
খাই কিন্তু নিউট্ৰিচন ধুনীয়া আৰু এইবিলাকত তোমাৰ শৰীৰৰ কাৰণে আইৰণ চাইৰণ বহুত ভাল আৰু।
এ এভগাডতো ঠিকে মানে সেইটো বহুত ভাল সেই বহুত প্ৰট্ৰিন আছে মোৰ মঞ্চ। এভকাডৰটোত এনে ফল মূলত প্ৰট্ৰিন নাথাকে ইমান বেছি কিন্তু এভৰটোত আছে বোলে। আৰু তোমাৰ এনে প্ৰিয় ফল কিবা আছে নে। মোৰ যেনেকে আম মানে তো।
অহ তোমাৰ আম ন মোৰ তোমাৰ প্ৰিয় ফল বুলি ক'লে এনে জাম চাম ভাল লাগে আৰু জাম মই জামুত তোমাৰ এনেকা এটা হয় এনেকুৱা ফল মানে বহুত বস্তু পায় মানে তোমাৰ।
হয় হয় তাত বহুত আছে বহুত আছে সেইটো ঠিকে কৈছে আপুনি খাদ্য। স্বাস্থ্যৰ কাৰণে খুব বেছি ভাল এইটো। আৰু দক্ষিণৰ খাদ্য যদি কওঁ থ। দক্ষিণ খাদ্যয় এনে তুমি যদি ব্ৰেকফাষ্টত ৰাতিপুৱা আহাৰ হিচাপে গ্ৰহণ কৰিবলে। ভাল মানে ইমান পেটটো মানে। হজম কৰিবলৈ ভাল আৰু ইমান তেল চেল নাথাকে নেকি।
তেল চেল নাথাকে তোমাৰ এনে দেহাটো যদি ডাঙৰ কৰিব ওজন বঢ়াব ইচ্ছা আছে ত'। দক্ষিণৰ খাদ্য খালে ভাল আৰু মানে মানে। ওজনটো বাঢ়ি যায় আৰু বহুত সোনকালে।
হয় হয় আৰু অহ যদি আমি হেৰি কি কয় পশ্চিমৰ কথা পশ্চিমৰ কথা কওঁ পশ্চিমৰ কথা ক'লে।
অহ তোমাৰ ৰাজস্থানী খা খানাবোৰ।
খানাবোৰ আছে তাৰ তাৰে খানা খুব বেছি অহ কি কয়। জ্বলা হয় নেকি ৰাজস্থানৰ মই ইমান পাইছোঁ ভালকে নাজানোঁ কিন্তু গুজৰাটৰ। আপোনাৰ এইবোৰ বেছি চলে এ কি কয় মিঠাই জাতীয় বস্তুবোৰ খুব বেছি অহ।
অঁ অঁ ফাফৰা মিঠা মিঠা হয় অহ।
আৰু তেনে অহ আৰু তেনে ধৰণ। উম তে সেয়াই আৰু খাদ্য আৰু আজিকালি খাদ্যৰ বিষয়ে যদি কওঁ আহ খাদ্য মানে আহ চহৰত থকা মানুহবোৰক ভাৱে আৰু এতিয়া। ভাল খাদ্যতো পোৱাতো অলপ টান হৈ গৈছে কাৰণ ফলবোৰো আপুনি দেখিবলে পাব যে। অহ ৰং চং দি বহুত বে বেছি কি মানে আকৰ্ষিত কৰিবলৈ গ্ৰাহকবোৰক ৰং চং দিয়া হয় বিভিন্ন। আৰু তাৰপিছত এ এই ব্ৰইলাৰ টো ব্ৰইলাৰটো খুব বেছি চলে আজিকালি যোনটো ইমান ভাল নহয় স্বাস্থ্যৰ কাৰণে মই শুনিছো।
অ', অ, ব্ৰইলাৰটো হয় অ,
ধৰণে। পানীও মানে চাফা পানী পোৱাতো অলপ খা চহৰৰ মানুহৰ বাবে বহু অলপ টান হৈ যায় এতিয়া গাঁৱৰ মানুহ। পুখুৰীৰ পৰা পানী ওলাই। আহ গৰম কৰি দিলে হৈ যায় আৰু ইয়াত তেনে ধৰণৰ সুবিধা নাই।
সুবিধা নাই অহ কিন্তু আমাৰ অসমত কি তোমাৰ বেংলৰ পানীটো বেছি ডাঙৰ ৱাটাৰ নেকি। কিমান? মই ইংলিছত নকওঁ বাৰু কিন্তু তোমাৰ পোৱালীটো বেছি হে আৰু। তাত
অঁ, পানীতটো বেছি তাত। অঁ, অঁ আইৰণটো বেছি এনে আছে, মই শুনিছো।
হয়, হয়। অঁ, অঁ তাৰে তুলনাত ভাল বাৰু অসমৰটো।
অঁ',
অঁ', অঁ।
তেহে। এ সেয়াই আৰু ভাল লাগিল তোমাৰ লগত কথা তোমাৰ লগত কথা পাতি।
তাকে, তাকে।
সেয়ে
ঠিক আছে বাৰু। অঁ, ধন্যবাদ।